হয় হয় শুনা পাইছো তুমি শুনিছা?
উম পাইছো কি কৰি আছা?
মই আছিলো।
অহ ময়ো আছো ৰবা, বহুত গৰম পৰিছে নহয় আজি।
তাকে বহুত গৰম পৰিছে।
মানে তোমাৰ লগত আজি এটা বিষয় লৈ আলোচনা কৰো ভাবিছো। উ
বাৰু কোৱাচোন?
বিষয়টো হৈছে আমাৰ জীৱনত শিক্ষকৰ গুৰুত্ব বা মাহাত্ব তোমাক মই প্ৰথমে এতিয়া সুধিব বিচাৰিছো তুমি কি বুলি ভাবা আমাৰ শিক্ষকৰ -শিক্ষকৰ আমাৰ ভূমিকা কি আমাৰ জীৱনত?
আমাৰ জীৱনত শিক্ষকৰ ভুমি কা যথেষ্ট খিনি কাৰণ আমি সকলোৱে কওঁ ন যে কোৱা হয় সাধাৰণতে। যে পিতৃ মাতৃয়ে জন্ম দিয়ে কিন্তু মানে শিক্ষকে এজন শিক খুব সঠিকভাৱে ধৰা জ্ঞান হওঁক বা মূল্যবোধ আৰু জীৱনৰ পথ দেখুৱাই দিয়ে আমাৰ জীৱনৰ যিটো পথ সেইটো তাৰে পথ প্ৰদৰ্শক বুলি শিক্ষকক ক'ব পাৰে। কাৰণ শিক্ষক জনে আমাৰ কেৱল পাঠ্যপুথি পাঠে নিশিকাই। তেওঁ ধৰা‌তোমাৰ শৃংখলা হওক, বা দায়িত্ববোধ, সততা সময়ৰ মূল্য আৰু যিখিনি মানৱীয় গুণ থাকে আমাৰ মাজত সেই সকলোবোৰ শিকাত যথেষ্ট সহায় কৰে শিক্ষকৰ পৰা আমি যথেষ্টখিনি কথাই শিকিব পাৰো দেই, ই মানে শিক্ষক আমাৰ এ কয় মাক দেউতাক তোমাৰ আমাৰ প্ৰথম শিক্ষাগুৰু হয় কিন্তু আৰু শিক্ষক হ'ল তাৰে পিছত যিজন আমাৰ জীৱনৰ কাৰণে অ প্ৰতিটো মুহুৰ্তত আমাৰ শিক্ষাগুৰু হৈ থাকে তেখেতে হৈছে শিক্ষক। তুমি কি ভাবা এই বিষয়ে
ঠিকে কৈছা খুব সুন্দৰকৈ কলা। যিহেতু মানে শিক্ষক গুৰু পিনে গতি নাই বুলি কয়। তুমি যিকোনো এটা শিক্ষা কৰ্ম শিকিবলৈ তোমাক গুৰুৰ প্ৰয়োজন। গতিকে এই শিক্ষাগুৰুৰ সাহিত্যম আমাৰ জীৱনত যথেষ্ট গুৰুত্বপূৰ্ণ সেইবাবে মানে শিক্ষকসকলক একোডাল মমৰ সৈতে তুলনা কৰা হয়। যেনেদৰে মানে একোডাল মম অহ গলি -গলি তাৰ চৌপাশে পোহৰ বিয়পাই ঠিক সেইদৰে শিক্ষকসকলেও মানে আমাৰ সমাজতে হওক বা ছাত্ৰ ছাত্ৰী জীৱনত হওক শিক্ষা শিক্ষাৰ জৰিয়তে বা জ্ঞানৰ জৰিয়তে আমাৰ সমাজখনত পোহৰ বিয়পায় বুলি কয় হয়নে?
হয়, হয়, হয়। একেবাৰে সঁচা কথা দেই মই তোমাক কথা লগত একেবাৰে এক কাৰণ শিক্ষক অবিহনে আমাৰ জীৱন মানে হেৰি কঠিন আৰু লক্ষ্য লক্ষ্যহীন বুলিও ক'ব পাৰি কাৰণ শিক্ষকে আমাৰ যিটো আমাৰ যিটো লক্ষ্য সেই লক্ষ্যপূৰ্ণত যথেষ্টখিনি ভূমিকা পালন কৰে দেই আৰু শিক্ষকৰ পোৱা শিক্ষা পৰা পোৱা যিখিনি শিক্ষা সি আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্মাণত যথেষ্টখিনি সহায় কৰে শিক্ষকসকলে তোমাৰ ছাত্ৰ ছাত্ৰীৰ আহ প্ৰতিভা চিনাক্ত কৰাত যথেষ্টখিনি সহায় কৰে, মানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এ যি ধৰণৰ প্ৰতিভাথাকে। তেওঁলোকে সেইখিনি তাৰ বিষয়ে নাজানিলে বা বুজি নাপালেওঁ শিক্ষকে সেই প্ৰতিভা খিনি আঙুলিয়াই দিয়াত যথেষ্টখিনি সহায় কৰে বা সেই প্ৰতিভা খিনি তেওঁলোকৰ আহ ভিতৰৰ পৰা বাহিৰলৈ আনিবলৈ যথেষ্টখিনি সহায় কৰে আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ মাজত তোমাৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু তেওঁলোকৰ সপোন পূৰণৰ বাবে যিটো অনুপ্ৰেৰণা সে অনুপ্ৰেৰণা তোমাৰ শিক্ষকে জগাই কাৰণ ছাত্ৰ ছাত্ৰীসকলে প্ৰথমে গম নাপায় যে এ কেনেধৰণৰ পদক্ষেপ ল'লে তেওঁলোকে নিজৰ সপোন পূৰণ কৰিব পাৰিব বা নিজৰ জীৱনৰ লক্ষত এ উপনীত হ'ব পাৰিব। তাৰে যিটো মূল উৎসৱ আ মূল গুৰু সেইজনে হৈছে শিক্ষক শিক্ষকৰ পৰা তেওঁলোকে উপদেশ লৈ নিজৰ জীৱনত ও'ত্তিন্ন হয় হয়।
শিক্ষাগুৰু অবিহনে মানে আমি নিজৰ লক্ষয়ত কেতিয়াও উপনীত হ'ব নোৱাৰিম। যিমানে আমি এতিয়া আজি যিখিনি অৱস্থাত পাইছো বা আমি সমাজৰ হয় মানে আমি যিখিনি সমাজৰ মূল্যবোধ ধৰ জ্ঞান শিকিছো। সমাজৰ ৰীতি -নীতি আচাৰ ব্যৱহাৰ এই খিনি ক্ষেত্ৰত শিক্ষকৰ মানে আমাৰ শিক্ষাগুৰু ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। আমাক সেই মানে প্ৰাথমিক শ্ৰেণীৰ পৰাই যি আমাক মানে মূল্যবোধৰ জ্ঞান তেওঁলোকে প্ৰয়োগ কৰি প্ৰদান কৰি আহিছে প দানৰ কৰাৰ উপৰিও সেই জ্ঞানে মানে মই ভাবো আজি আজিৰ দিনত আমাৰ সমাজত আমি মানে কেনেদৰে চলিব লাগে। কি কৰিব লাগে কি কৰিব কি কৰাটো অনুচিত, উচিত সেই গোটেইখিনি জ্ঞান আমাৰ শিক্ষাগুৰুয়ে প্ৰদান কৰিছে। যাৰ ফলত আমি আমাৰ সমাজত বৰ্তমান বৰ্তমানেও মানে এজন ভাল সু নাগৰিক হিচাপে নিজকে পৰিচয় দিব। পাৰিছোঁ হয় নে?
হয় হয় একেবাৰে সঁচা কথা আমি মানে আজিকালি দেখা পায়। তাক শুনো যে এ বহু কেইজন সফল ব্ক্তিয়ে নিজৰ সফলতা তাৰ আঁৰত যিটো তেওঁলোকৰ উম সফলতা- তাৰ কাৰণে মানে তেওঁলোকৰ শিক্ষকসকলে অৱদানৰ কথা উল্লেখ কৰে। বহু এনেকুৱা বি- যে তেওঁলোকে নিজৰ শিক্ষকসকলৰ শি- শিক্ষকসকলক এ তেওঁলোকৰ যিটো এ উত্তীৰ্ণ পথৰ কাৰণে এ- শিক্ষসকলক অ'- যে কয় যে মোৰ শিক্ষাগুৰুৰ বাবে মই ইমান খিনি মানে আগবাঢ়ি আহিব পাৰো। বা- পাৰিব পাৰিছোঁ- বা তেওঁলোকৰ পথ প্ৰদৰ্শনৰ বাবে মই জীৱনত ইমান খিনি লক্ষ্যয়ত উপনীত হব পাৰিছো। আৰু এজন ভাল শিক্ষক তোমাৰ ছাত্ৰ- ছাত্ৰীৰ জীৱনত আজীৱন ধৰি প্ৰভাৱ পেলায় পেলাই থাকে আৰু তেওঁলোকৰ উপদেশ বহু সময়ত জীৱনৰ মানে বহুকেইটা কঠিন মুহূৰ্তত। কাম আহে বুলি মই ভাবো। কাৰণ তাৰ এটা উদাহৰণস্বৰূপে মই কব বিচাৰো যে মই যেতিয়া- দশম শ্ৰেণীত পঢ়ি আছিলো। আ দশম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষা- মই দিছিলো। সেই সময়ত এজন গণিতৰ মোৰ শিক্ষক আছিলে। মই মানে গণিতৰ অলপমান কম নম্বৰ পাওঁতে তেতিয়া- তেওঁৰ বিশ্বাস হোৱা নাছিল। মই ইমান খিনি পাম তেওঁৰ লাগিছিলে যে মই ইয়াতকে আৰু বেছি পাব লাগে। সেই শিক্ষকজনে মোৰ- গৈ পিনে নিজেই মানে তাতে আকৌ বহী বিলাক- নতুনকৈ আকৌ চেক কৰাৰ বাবে তাতে আকৌ আবেদন কৰিছিল। হয় পুনৰ নিৰীক্ষণ কৰাৰ বাবে আকৌ আবেদন কৰিছে। যাৰ ফলত মানে তেখেতে নিজৰ- ভৰি ভাগিব মানে ভাগিব লগা হৈছিলে। মানে সেই- মোৰ তাতটো মোৰ এতিয়াও মনত- পৰে। কাৰণ তেখেতে মোৰ বাবে যিখিনি পদক্ষেপ লৈছিলে মই সেইটো কেতিয়াও পাহৰিব নোৱাৰো। বা সেইটো আজীৱন মোৰ জী- জীৱনত মনত থাকিব আৰু তেখতৰ বাবে যিখিন মোৰ গণিতত আ গণিতত মই ভাল নম্বৰ- পাইছিলো বা আনিব পাৰিছিলো। সেইটো হ'ল কেৱল তেখেতৰ বাবে। এ মানে তেখেতে মোৰ- মানে কাৰণে যিখিনি কৰিছিলে। মই মইতো কেতিয়াও পাহৰিবও নোৱাৰো সেইটো বস্তু। সেইবাবে- মই ভাবো যে শিক্ষকৰ এজন ছাত্ৰ বা ছাত্ৰীক নিজৰ জীৱনত আগবঢ়াই লৈ যোৱা। টো মানে যথেষ্ট আ মানে- লৈ যোৱাৰ কাৰণে যথেষ্ট পূৰ্ণ খিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দেই।
হয় হয়। একেবাৰে সুন্দৰ ঠিক কথাকে কৈছা তুমি। মানে শিক্ষকৰ অৱদানৰ কথা- আমি আমাৰ জীৱনত সকলোৰে জীৱনত মানে যথেষ্ট গুৰুত্বপূৰ্ণ কিন্তু এইখিনিত- এ মোৰ মানে এটা কথা- আজিকালি মোৰ মনলৈ আহে যে আজিকালিৰ মানে নতুন যিখিনি- ছাত্ৰ ছাত্ৰী নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল আছে। তেওঁলোকে যেন মানে সেই আমাক যেনেকে মানে শি- শিক্ষকৰ শিক্ষক এজন দেখিলে আমি যি ভয় কৰিছিলো বা শ্ৰদ্ধা ভক্তি কৰিছিলোঁ- উম কিন্তু এতিয়াৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যেন সেই শ্ৰদ্ধা ভক্তি ভয়- অকমান যেন কমি আহিছে তেনেকুৱা মোৰ অনুভৱ হয়।
হয় হয় নিশ্চয় নিশ্চয় একেবাৰে সঁচা কথা দেই। সেইটো কথা মইও লক্ষ্য নকৰা নহয় বাৰু। আজিকালি মানে যিখিন যিখিনি যুৱ প্ৰজন্ম আছে তেওঁলোকে বেছিভাগ মানে বাহিৰা- উম ধাণ্ডাত বেছিকেহে লিপ্ত হৈ গৈছে। তেওঁলোকে আমাৰ শিক্ষাগুৰুসকলক মানে- এ ভয় নকৰা হৈছে বা তেওঁলোকৰ প্ৰতি লক্ষ্য নিদিয়া হৈছে।
তোমাক মই এইখিনিতে অকমান ৰখাইছো মই আৰু এটা কথা ক'ব বিচাৰিছো। যে মানে আমি- যেতিয়া শিক্ষক এ- জন মানে সন্মুখে দি অহা দেখোঁ। তেতিয়া আমি ধৰা বাইক বা চাইকেল- ল চলাই গৈ থাকিলেও ৰখিলৈ তেওঁলোকক আমি সন্মান জনাওঁ বা মাত এষাৰ দিওঁ। কিন্তু মানে আজিকালিৰ ছাত্ৰ ছাত্ৰী- খিনিয়ে কি কৰে দেখা পালে নেদেখাৰ ভাওজুৰি আনফালে গুচি যায়। এনেকুৱা ধৰণৰ মানে কি- কিছুমান কাম কৰে। লক্ষ্য কৰিছো কি কবা এই ক্ষেত্ৰত।
নিশ্চয় একেবাৰে সঁচা কথা, মইয়ো সেইটো কথা মানে লক্ষ্য কৰি কৰি আছো বাৰু। আহ মানে আজিকালি মানে আগতে ছাত্ৰ-ছাত্ৰীৰ মনত যিটো শিক্ষাগুৰুৰ প্ৰতি সন্মান আছিল বা শ্ৰদ্ধা আছিলে, সেইটো আজিকালি ল'ৰা-ছোৱালী বিলাকৰ মনত নাই স তেওঁলোকে মাজে মে বেছিভাগ মানে হাঁহি, চিকেন-দালি কৰিহে উৰুৱাই দিয়ে কথাবিলাক না আহ শিক্ষক তেনেদৰে সন্মান কৰে বা শ্ৰদ্ধা কৰে, ন ৰাস্তাত দেখিলে মানে মাত এষাৰ দিবলৈও তেওঁলোকে টান পায়। তেওঁলোকে ভাবে যে মাত এষাৰ দিলে কিজানি কিবা দিবই লাগিব সেনেকুৱা লাগে নেকি অ' আৰু বা কৰবাত গলে সন্মান, এটা সন্মান জনাবলৈ মানে তেওঁলোকে টান পায় আৰু ধৰা তোমাৰ অ' বাহিৰত যোৱাৰ কথা দূৰৰে কথা বাৰু তেনে কথাতে মানে তেওঁলোকে ছাত্ৰ- শিক্ষকসকলক সন্মান দিব টান পায়। শিক্ষকসকলক ভয় নকৰে, যাৰ ফলত মানে তেওঁলোকে শিক্ষকৰ কথা নুশুনি, শিক্ষকে কোৱা কথা খিনি অৱহেলা কৰি তেওঁলোকক মানে ওলোটাকৈ উত্তৰ হে দিয়ে যে, মই নকৰো বা কিয় কৰিম তেনেকে মানে মুখে-মুখেহে উত্তৰ দিয়ে, সেইবোৰ মানে তোমাৰ স্বভাৱ মানে দেখা পোৱা যায়। হয় মুখে-মুখে তৰ্ক কৰে, সেই এনেকুৱা ধৰণৰ মানে যথেষ্ট খিনি এ স্বভাৱ, তেওঁলোকৰ মাজত আজিকালি দেখা পোৱা যায় মই ভাবো যে এই এনে স্বভাৱ বিলাক বেছিকৈ মানে এ ভুল সংগৰ কাৰণে হ'ব পাৰে আৰু কিছুমান ধৰা পৰিয়ালৰ মানে ধৰা পৰিয়াল যদি তেওঁলোকৰ অলপ তেনেকুৱা অৱস্থাৰ হয়, আহ তেনেহলে তেতিয়াও হয়তো তেওঁলোকৰ মনত এনেকুৱা ধৰণৰ আহিব পাৰে।
হয়-হয় একেবাৰে সঠিক কথাকে কৈছা, যেনেকৈ মানে আমি আগতে চেকনি এডাল লৈ আহিলে শিক্ষক- শিক্ষয়িত্ৰী। পুৰা মানে ভয়ত মানে ক্লাছটো যদিও মানে হুলস্থুল হৈ থাকে, শ্ৰেণী কোঠাটো লগে লগে শান্ত হৈ মানে আমি যিখিনি সন্মান দিও, সেই সন্মান মানে আজিকালি যিহেতু এইটো মানে মাৰপিট কৰাটো হয়তো বন্ধ কৰি দিছে নেকি, মাজতে মই শুনিছো ছিলো মানে শিক্ষক মানে ছাত্ৰ-ছাত্ৰীক কোনো মানে মানে শাৰীৰিক ভাৱে এ মাৰপিত কৰা এইবোৰ নোৱাৰিব সেইবোৰ শুনিছিলো। এই ক্ষেত্ৰত এইটো হয়, হয় এইটো ক্ষেত্ৰত এইটো কৰাত মই ভাবো কিছুমান মানে বেয়া হৈছে, যিটো মানে এতিয়া মই আমি আলোচনা কৰিলো যে সন্মান নক বা ভয় নকৰা হৈছে তাৰ কাৰণে, আমি যি আগতে মানে ভয় কৰিছিলো হয় নে।
হয়, হয় একেবাৰে সঁচা কথা। আজিকালি ল'ৰা- ছোৱালীবোৰে শিক্ষক-শিক্ষয়িত্ৰী বাদ দিয়া নিজৰ মাক-দেউতাককে ভয় নকৰে। তেওঁলোকে নিজৰ মাক-দেউতাকৰ মুখে-মুখে কথা কথা তৰ্ক কৰে, দেখা পোৱা যায় আৰু শিক্ষা গুৰুকো তেনেহলে কেনেকৈ সন্মান কৰিব। যিহেতু তেওঁলোকে নিজৰ প্ৰথম যিজন শিক্ষ গুৰু হয় মাক দেউতাক, তেওঁলোককে মানে এ হেৰি সন্মান নকৰে আৰু এই ছাত্ৰ-ছাত্ৰী শিক্ষকক সন্মান কৰা হওক বা মনোযোগেৰে পাঠ শুনা হওক, সময়মতে বা কাম সম্পূৰ্ণ কৰা আৰু তেওলোক উপদেশ মানি চলাটো মই ভাবো যে যথেষ্টখিনি দৰকাৰী কাৰণ আহ অনাগত দিন দিনত এই শিক্ষা গুৰুৱে এ এনেকোৱা এজন মানে গুৰু যি মানে তেওঁলোকৰ জীৱনৰ পথত যথেষ্ট খিনি কাম আহিব নহয় নে।
কিয় এনে কথা কৈছা মানে তেওঁলোকৰ উপদেশ পৰামৰ্শ দিহা পৰামৰ্শ মানি চলিলেহে মানে আমি জীৱনত কৃতকাৰ্যতা অৰ্জন কৰিব পাৰিম বা সফ সফল হ'ব পাৰিম গতিকে তেওঁলোকক অৱহেলা কৰি তেওঁলোকক অমান্তি কৰি মানে আমি কোনো জীৱনত আমি ল ক্ষ্যত উপনীত হ'ব নোৱাৰিম, সেই বুলিয়ে ভাবিছো তেতিয়াহ'লে তোমাৰ লগত আজি এই বিষয়ে আলোচনা কৰি ম খুব ভালেই লাগিল আ এই বিষয়টোৰ ওপৰত আ আজি ইমানতে সামৰো নহ'লে
হয় হয় নিশ্চয়
অ ধন্যবাদ